হেল্ল'।
শুনিছেনে? অ', কি কৰি আছে?
এয়া এ অকমান হেৰি কৰিলো গৰম টোপনি নগ'লে শুইছিলো। তাৰপা উঠি পেলাই অকনমান চাহ অকন খাই মাইনাকো পঢ়িবলৈ দিছো। তাৰপা ওচৰতে এইফালে বহি আছোঁ।
অ', খোৱা বোৱা কৰিলে?
খোৱা বোৱা কৰিলো পাই আজি সেই মাইনাই স্কুলৰ পৰা পৰীক্ষা দিয়া অহাৰ পিছতে খালো।
অ'।
আহ যিহে গৰম খাবলৈ মন নগ'লে আকৌ তাইফালে গৈছিলো গৈ পেলাই আহিলোগৈ হেৰি অ', তহি কিবা হেৰি এটা নম্বৰ এটাৰ লগত হেৰি মিলাব লাগে সমবাইলৈ গ'লো।
অ', তাকেহে আজি বৰ গৰম।
বৰ গৰম, গ'লো আৰু আহিলো তাৰপৰা, সেয়া কৰি পেলাই তাৰপিছত আকৌ লগে লগে কৰি দিলে বাৰু মানুহগৰাকীয়ে।
অ' অ' ভালেই হ'ল। অকে
যিহে গৰম, এই টেঙা পানী খোৱাৰ বাহিৰে উপায় নাই।
আমাৰ আজি নেমু পানীকে খাই কৰি খাই আছ আমাৰ লৈ আছে চাৰিগিলাচ মান খালে। নেমু পানী বনাই নহয়ে, মই নেমু চেপ কাৰবাৰ সি নি থাকিব খাবলৈ, বোলো খা পেটৰ কাৰণে ভাল হে। এতিয়া নেমু পানী খালে দুগিলাচ খালে খাই পেলাই গৈছে ওলায়। যোৰাবাৰিলে বাহঁতৰ ঘৰলে গৈছে। সিহঁতৰ এবাৰ মিস্তি আহিছে হেনো।
অ', হেৰি কিবা লগাইছে নে? অ' অ', আমাৰ চিৰিটোতো দিব পোৱা হ'ব নেকি বাৰু?
আমাৰোতটো দিব পৰা হ'ব। তাকে আমাৰটোত সেই তেহেঁতৰ নিচিনাকে দিব নোৱাৰিব চাগে, সিহঁতৰ ঘৰৰ গতে দিছে নেকি সিহঁতৰ। আমাৰটোত এনেকে ঘূৰ খুৱাকে দিব লাগিব।
অ', ঘূৰ খোৱাকে যে থাকে।
উম, উম গোলকে, এনেকুৱা কিবা এটা ডিজাইনত দি ব লাগিব।
ছাতিটো গতে, এনে-এনেকে হেৰি হেৰিঅগতে আমবেলা এনেকে যে হেৰিকে থাকে, ৰাউণ্ডকে
আমবেলা হেৰিঅ, অ' ৰা-ৰামধেনু খনৰ গতে।
অ' অ', সেইদে দিব লাগিব।
সেইটো ডিজাইনত দিব পৰা হ'ব।
উম, ভালেই হ'ব দি দিলে, তেতিয়া চিৰিট চেণ্ডেল তেন্দেল থ'বলে ভাল হ'ব। বৰষুণ দিলে
তেতিয়া যে পানী পৰে।
উম।
এতিয়া সেই ৰ'দ দিলেও গৰম হৈ নাথাকে ধৰক, ভাল হয়। অ', সেইয়া। হেৰি কৰি, আমাৰ সেই আগফালে পথাৰত মাছ ওলাইছে নেকি, মানুহবিলাকে ধৰি আছে। য়া গ'লে এই খামটি পথাৰত, এই আমাৰ দ খিনিৰ আগলে। একেবাৰে এই যে বাঁহনিখিনিৰ কাষত।
অ' অ'।
মামীহঁত, এনেকে এঘাৰটা মান বজাত দেখিছোঁ, ততাতকেও আগতে দেখিছোঁ। মায়ে ধৰিয়ে আছে ধৰিয়ে আছে, গৈছে আ অ', মাছ এইকণত এইবাৰ ভাইটিয়ে বোলে খান্দি দিছে যে, সেইকাৰণে ওলাইছে চাগে মাছ।
তাৰ পিছতে মই ভাইটিক বুলো যাৱ নেকি এপাক? কৰিলে সি, নালাগে বুলি ক
আমাৰ পথাৰ নহয় নহয়।
আমাৰ পথাৰত নহয়, আমাৰ পথাৰত চাইছিলেহি, নাই মৰা আমাৰ পথাৰত। আমাৰ পথাৰত নাই, সেই তাত আছেই, একদম ৰাতিপুৱাৰ পৰা ধৰিয়ে আছে ধৰিয়ে আছে।
এই সেইফালে মানে পানীতো বেছি কম আকৌ, বেছি গৰম হৈ গৈছে
গৰমত হেৰি অ', মাছটো মৰিছে আকৌ গৰমত।
উম, আগত
উম, নমৰিলেও মানে মাছটো ওলাইছে যে, সিহঁতে ধৰিছে আকৌ।
উম উম, উম উম।
ওলাইছে সনো হেই, খাবলৈ ভাল নহয় সৌ মাছ যদি
খাবলে ভাল।
উম। হেলো
তাকে তুমি হেৰি, অ' কি বাহঁতৰ ঘৰলে তুমিও যাব পাৰিলাহেঁতেন।
মই সেই সমবায়লৈহে যাম এতিয়া। এই ফিংগাৰপ্ৰিণ্টটো দি থৈ আহিমগৈ, চাউল আহিছে যে।
অ', আমাৰ হেৰি ফিংগাৰপ্ৰিন্টটো দি পেলাই আনিলে, মুনুৰ এতিয়া মোৰ নামত আছে যে, তাৰমানে মোৰ ফিংগাৰপ্ৰিন্টটো লৈ পেলাই ফোন নাম্বাৰটো লৈছে, সেইটোৱে কথাটো গম পালা, মই যে নাই যোৱা। সেইকাৰণে ক'লো কথাটো, এই নম্বৰটো কি কাৰণে লৈছে নাজানে তাৰপাম আকৌ মই সুধিলোঁ, তুমি যে কৈছিলা হেৰি সাত কেজি কে দিব বুলি সেইটো নহয়, আগতে যিখিনিয়ে পয়ত্ৰিশ কেজি পাই আছে দুটকীয়া চাউল কোন কোনোবাই পোৱা পয়ত্ৰিশ পয়ত্ৰিশ কেজি পোৱা চাউল অ', সেই মানুহবিলাকক হেনো অ', কমাই দিব এতিয়া সেই সাত কেজি হে পাব হেনো, কি মানুহটোৰ প্ৰতিহে কিবা হেৰি কৰিব নে কি সাত কেজি হে দিব হেনো, কমিবহে নেবা
সেইটোৱে সেইটো, মানে এই তিনটকীয়া চাউলবোৰ যে কংগ্ৰেছৰ দিনত আছিলে সেইখিনি মানে কাটি দিব, কাট কাটি পেলাই মানে এতিয়া চবকে গাই পুত মানে সাত কেজি সাত কেজিকৈ দি দিব মানে সেইবোৰ কাট খাই যাব, ইহঁতে এনেও সাত কেজিকে মানুহ এটা হলেও পয়ত্ৰিশ কেজি পায়, দুটা হলেও পয়ত্ৰিশ কেজি পায়। এতিয়া আমাৰ, অ'। এতিয়া মানহটো মৰি সাত কেজি কে দিব মানে গম পালে নে সেইবোৰ কাৰ্ড বোৰ আৰ যি যি পুৰণা কাৰ্ড আছে চছিলে কংগ্ৰেছৰ সেইবোৰ চব কাটি পেলাব।
অ', সেইটো এতিয়া কিন্তু মানুহ সৰহকৈ থাকিলে সাত কেজি হ'লে বেছিয়ে হ'ব।
অ', সাত কেজিকৈ হ'লে বেছিকৈ পাব।
অ', আকৌ, এ, অ'। তেতিয়া আ, আমাৰ সেইবিলাক একে আমাৰ বিলাকো একেই নেকি, আমাৰো নহয় নেকি?
একেই হ'ব, একেই, চবেই একেই হ'ব মানে আই চবেই যিমান চবেই যিমানটো পায় সিমানটোৱেই পাব গাইপতিকে, হেৰি নকয় পাহি সেই আগৰ কাৰ্ডবোৰ কাটি পেলাব এতিয়া নতুন কাৰ্ড কৰি পেলাব মানে চবৰে। গম পালে নাই, এতিয়া আমাক অ', আমাৰ বাৰু এতিয়া হেৰি দিনৰ চাউলেই পাই থাকোঁ, আমি পাঁচ কেজিকে পাই থাকোঁ, এই দিনটো দুটকীয়া আমি নেপাওঁ নহয়।
অ', আমাৰ আকৌ এইখন, এইখন খোলা কি কে কে হেৰি নেজা নেজানো এতিয়া সেইখনত, সেদে ক'লে মোক কওঁ তেনে, আমাৰ বাঢ়িব যদিও নাজানো মানুহ জনে ইমানকে নাজানিবও পাৰে।
এইবোৰ এতিয়া নিদিয়ে এইবোৰ দিয়ে ক ওলাইছেহে কথাটো। কথাটো ওলাইছেহে, কৈছেহে লগে লগে দি নিদিয়ে।
উম।
হেৰি নকয় আৰু ৰ'দটো ইমান দিছে মোৰ ওলাই যাবলৈ ভয় লাগিছে। হয়।
আজি আকৌ সেই কি গৰম বহুত বেছি একো ঠাণ্ডা বস্তু হে খাবলৈ মন বেছি
আজি গৰম দিন মই চাহ খোৱাই নাই ৰাতিপুৱাতে
এই আমাৰ হেৰি ৰাস তাৰ ফ্ৰন্টতে দোকানখনত দাব নাৰিকল আছে, তাৰ পিছত আকৌ হেই কি এইবোৰ বগৰী গুৰি পাইপ বুৰজে সেইবোৰ অথনি মাইনাহঁতে লৈ আহিছিলে আকৌ হেৰি ইম্‌লি মৰ্টন, উম তাৰ পৰা খাবলে ভাল লাগিছে। অ', ইম্‌লি মৰ্টন মানে সেইটো নহয়, এইবোৰ গুল গুল হেৰি অকমান বেলেগ টাইপৰ হৈ গল যে গুল গুল।
অ', সেই গুল গুল গম পাইছো। সেই আনিছিলে উম খাবলে ভাল
বাহঁতে অ', অ', এই এই মাজু বাহঁতে ফোন মৰা নাই নে?
ফোন মই মৰা নাই ভাইটিলেহে, ভাইটিলে মাৰিছিলো অথনি ৰাতিপুৱা মাৰি থাকোঁতে শুনিছিলো। কাইলৈ সিহঁতৰ নামঘৰত হেৰি বৰসবাহ।
অ'। কৈছিলে বৰসবাহ, অ', পিছতহে ঘৰৰ কামৰ বস্তু আনিব ন'হলে আগতিয়াকে পেলাই ন'থব
অ', সেই ভাইটিকো সেইটোয়ে কৰিলে পাছে সেই বৰসবাহতো গৈ লওক তেতিয়া পৰহিলে তেতিনা মানে কথা পাতিব আৰু সোমবাৰ মানে। কথা পাতি আনিব
এই আমাৰ সেই তে সেইখন ট্ৰেক্টৰখনৰ সেই হাইড্ৰলিক অইল সলাবলে হ'ল। হাইড্ৰলিকটোয়ে অলপ ডিষ্টাব দিছে। পিছে ফোন মাৰিছিলে অথনি মই‌ সেইতোৰ লগতো অকণমান দেৰি ব্যস্ত থাকিলো সেইকাৰণেই তোমালে ফোন নামাৰিলো পিছত যে।
অ'। এ অকণমান শুলো ল'ৰাক অকণমান শুৱালো সি মোবাইল চাই থাকোতে টোপনিয়ে গ'ল বাৰু। এঘাৰটামান বজাতে, এই টোপনি গ'ল গমেই নাপায় ফোনটোও লাগি আছে।
লালুকলৈ গৈ পেলাই সুধিলোগে সেই দোকানীক সোধা মেলা কৰিলো কি কথা কি কথা? তাৰ মানুহটোৱে মিছাকে কোৱা নাই বাৰু, কমেই কৈছে ইয়াত অকণমান বেছিহে পালো মই সেইকাৰণে মানুহটোকে কৰিবলৈ ক'লো।
উম, আমাৰ আজি দিম বুলি কৈছে পইচা এতিয়া কি কৰে! কালি ফোন মাৰি আছে মাৰি আছে ৰিচিভ কৰা নাই তাৰপছত ভাইটি প্ৰথমতে খঙতে ক'লে। কৈছে ট্ৰেকটৰ যদি পইচা নিদিয়া ম‌ই ট্ৰেকটৰখন ঘৰত আনি বহুৱাই থৈ দিওঁ আকৌ যদি মোৰ লাভেই নহয়, এই মাহৰ অকল পোন্ধৰশ টকা পাইছোঁ। বাকিবোৰ হেৰিয়তে গ'ল, ইনষ্টলমেণ্ট দিবলৈ হ'ল আঠ তাৰিখে, সচা ঘৰত আনি বহুৱাই থৈ দিলোঁ টেক্টৰখন তোমাৰ পৰা তেতিয়া নালাগে কাম কৰিব এনেকে বুলি ক'লে সিহঁতেও ভয় খাই যে। কিবা সেই দিম বুলি কৈছে আজি পিছে মই দিম দিম কাইলৈ আজি দিম এনেকে কৈছে।
আমাৰ এতিয়া এ এ ৰ শুনা এতিয়া আমাৰ এই জুলাই মাহটোত গোটেইকেইটা পাম বুলি ভাবি আছিলো হয়নে যোৱা মাহত সেয়া চাৰ্ভিচিং কিবা কিবি সেইবোৰত গ'ল এইবাৰ আকৌ এইবাৰ আকৌ এইটোত যাব গম পালা নাই।
গৈয়ে থাকে নোলাই লাভো নহয় বোৰ লোকচান
এ টাৰ পা নকৰিলেও তাৰমানে নহয় এতিয়া যদি নকৰো নহয় গাড়ীখন বহিয়ে থাকিব, তাৰমানে হাইড্ৰলিকতো কাম নিদিয়া হৈছে জাম হৈছে। লেতেৰাবোৰ জমা হৈ হৈ মানে তলত গেদ হৈ গৈছে অইলবোৰ ভৰালেও মানে কাম নিদিয়া হৈছে নহ'লে সেইটো কিবা পামটো ত বেয়া হৈ যাব এনেকেছে এতিয়া পামটো বা কি হৈছে তাৰো ঠিক নাই গম পালানে সেইটোতো আকৌ
এইবোৰঢেৰ বেমাৰ ওলাই থাকে পথাৰলৈ ট্ৰেক্টৰ নমালেই বেয়া হৈ যায় গম পায় নাই।
তাকে মই কৈছো এইখন দাও বেছিকে চলাইচা কাৰণে হৈছে বুলিও ভাবিলো। কৈছে ত তই চলাবলৈ আনিছো দুবছৰ পাৰ দুব, নাই হোৱা দুবছৰ পাৰ হৈছে দুবছৰ। হৈছে হে পাৰ হ'ল আৰু দুবছৰ কথা চলাবই লাগিব এতিয়া চলাবলৈ নিছে সেইদে কৈছে মই বোলো সেইটো হয়
ইয়াতে বহুত ৰাতিলৈকে চলাই থাকে গম পায় আমাৰ ইয়াতে দেখছো এতিয়া হেৰিয়ে দেখোন নিজৰ ট্ৰেক্টৰ হ'লেও কিমান ৰাতিলৈকে হাল বাই থাকে।
উম এই ৰ'দত বকে নকৰি নিজৰ হ'লেও দেৰিকে কৰে এতিয়া দাদাহঁতে দিনতো কৰে ৰাতিও ৰাতিলৈকে কৰি দিয়ে তেনেকুৱা কৰে মানে।
উ নহয় ইি একদম ৰাতিপুৱাতেই ৰাতিপুৱা সেইদিনাখন আমাৰ ইয়াত কিমানটা কেইটা বজাত বাইছে নহয়। তাৰ আগত বেলেগত বাই আহিহে বাইচেহি, বাই আছে বাই আছে ৰাতি বহুত ৰাতিলৈকে বায়ে আছে। পথাৰত, মানে সেই যিখিনি বাই মানে একেবাৰে বায় আদায় কৰি থৈ যায় আৰু।
উম উম।
বেলেগত বাবলৈ যায় যে।
অম
তাৰপা আকৌ তেল ভৰাই ৰাতিপুৱা তেল ভৰাবলৈ যায় তেল ভৰাই আনি আকৌ লাগিয়ে থাকে। এতিয়া মাটি ৰোৱা দিনেই নহয় আৰু।
তাকেহে আকৌ এই জুলাই মাহ আৰু যাওঁ যিমান জুলাই আগষ্টত বা কি বিহু হয়।
তাকে, আৰু মাথা
মই আজি আ মই বুলো অকনমান হেৰিকে আছ ছোহে বোলো সেইকেইটা পইচা পালে এনেকে হেৰি কৰিম, এইটো কৰিম সেইটো কৰিম তাৰাপৰা আহিলেই নহয় ফোনটো, মন আগত-আগত চিন্তা হ'লেই।
উম। কি হয়। নাতে,, পইচা যিমান পালেও নাতেই, ইফালে মিলালে সিফালে নাই।
নাই, এইফালৰ পৰা দুটামান আহিলে সেইফালে-এইফালে বন্ধ হৈ যায়।
এতিয়া কাইলৈ আমাৰ গোট আছে, দুহেজাৰ টকা দিব লাগে, এতিয়ালৈকে পইচা নাই নহয়।
অ', অ' এইটো জাগ
দুহেজাৰ দিবলৈ আছে অ', সেইটোত অ' দুহেজাৰ দিবলৈ আছে, অ' নতুনকৈ খোলাটোত, দুহেজাৰ এশ দছ টাকাকে দিব লাগিব, আকৌ এক্সট্ৰা টো দিবলে আছে, এহেজাৰ মান দিলেও হ'ব বাৰু। নিদিলেও একো নকয়, হ'লেও এ কাইলৈ ডেৰটা বজাত আছে ইহঁতৰ ঘৰত। মণ্ডলৰ ঘৰত।
দিব পাৰিলে যিমান ভাল লাগে আৰু।
উম, দিব, দি দিলে আজৰি সেইটো এই টো, এইবাৰ লেঠা মাৰি দিলে আজৰি আৰু এইটো মাহে মাহে চিন্তা কৰি থাকিবলৈ নালাগে আৰু।
এতিয়া মাহে মাহে জমানো কেইটকাকে কৰিছে, মাহে মাহে।
এশ দছ টকাকে, এশ টকাকে দছ টকা ভি অ'।
মামাও একেই, তেনেকেহে।
কিন্তু, এই হেৰিয়ে সৰুবায়ে যে জৰাবাৰী বায়ে সেই-সেইটো গোট-গোটত যে সোমাই আছে, মোকো যে সোমাবলৈ কৈছিলে, সেইটোত বাৰ হাজাৰ নে কিমান টকা ঘূৰাবলগীয়া আছে নহয়, সেইটো মানে চুম বা ক'লে যে এইটো ঘূৰাব নালাগে আপুনি, আমি ভাগ কৰিম হেৰি, তেতিয়া ভাগ কৰিলে সেইটো কাটি দিব যেনিবা, কিন্তু সুদটো লৈ থাকে, সুদ সুদটো নল'লে সেইটো সুদটো নল'লেও হয়, সেইটো জমা পইচাহে তেতিয়া, হয় নাই। সেইটো পইচা সুদটোও ল'ব নালাগে, মোৰ সুদ নাই লোৱা আকৌ ইয়াত, এতিয়া সুদ দিব নালাগে কাৰণেহে, সেইটো সুদ নল'লেই হ'ল, সেইটো বাৰ হাজাৰ বাৰ হাজাৰকে পৰি আছে, সেইটো পইচা সুদটো আকৌ লৈ থাকিব নালাগে নহয়। সেইটো আকৌতোন চুমি বাইৰ পৰা লৈ থাকে। জৰাবাৰী বাৰ পৰা, এইটো নল'লেও হয়, অ' আমাৰ ইয়াত নাই লোৱা আকৌ, মই প্ৰথম দিনা সুদ দিলো নহয়, মোক কৈছে হেই আমি সুদ নলওঁ নালাগে দিয়া সুদ, এনেকে বুলি কৈছে। কৈছে সেইটো জমা পইচাহে তোমাৰ সেইটো জমাহে হ'ব। আমি আকৌ সুদটো কেলেই লৈ থাকিম, এনেকে কৈছে।
অ'। অ', তুমি নিদিয়াৰ কাৰণে মানে, নে কি?
নহয়, সেইটো মানে নতুনকে সোমোৱা নাই জানো চুমিবা। নতুনকে যে সোমাই সোমাইছে মানে, আগৰ সিহঁতে আগৰ পৰা দি থকা বাৰ হাজাৰ হৈ আছে অ'দিত কৰোঁতে।
বায়ে নাইদিয়া জানো বাৰ হাজাৰটো।
নাই দি দিবলৈ হাক দিলে মানে কৈছে দিব নালাগে আমি ভাগ কৰিলে সেইটো কাটি দিম তেতিয়া পিছৰ পৰা যিখিনি জমা আছে সেইকেইটা পাব আও। তেনেকে অ', সেইটো সুতটো নললেও হয় অ', সুতটো নললেও হয় নহয়। এনেই